অ কোৱা।
অ কি কৰি আছা?
এ এনেই আছিলো ৰ'বা, তুমি কি কৰি আছা?
এ ময়ো তোমাৰ এনে আছো ৰবা কি কৰিবা আৰু সেই মানে এই মোবাইলত অলপ আগত চাই আছিলো আৰু কিবা এটা বস্তু তাকেই তোমাৰ বাকী খবৰ পাতি কেনেকোৱা?
খবৰ পাতি ঠিক ঠাকে চলি আছে ৰবা বাকী কি চাই আছিলা তুমি নকলা যে?
এই কি বুলি কয় এ আমাৰ ধৰি লোৱা এই যিবিলাক আমাৰ অন্ধবিশ্বাস কুসংস্কাৰ সেইবিলাক মানে আমাৰ সমাজত মানে কেনেধৰণৰ প্ৰভাৱ পেলাব পাৰে। ত' তাৰে ওপৰত কিবা এটা মানে ভিডিঅ' চাই আছিলো আৰু তাকেই তোমাৰ মানে চাই কিনে অলপ ভালো মানে বেয়া লাগিল দিয়াচোন কাৰণ আমাৰ যিবিলাক আগৰ যিবিলাক অ অন্ধবিশ্বাস আছিল এই ধৰি লোৱা ক'বলৈ গ'লে কুসংস্কাৰবিলাকৰ কথা ক'বলৈ গ'লে এই যিবিলাক আমাৰ সতীদাহ প্ৰথা আছিল য'ত তোমাৰ অ আমাৰ অ মহিলাসকলক আৰু আগৰ আগৰ সময়ত আৰু। মতাবিলাক মৰিলে আৰু তেওঁলোককো জুই যে দুলিয়াই দিয়া হৈছিল বা জুইত জপিয়াব লগা হৈছিল। ত' সেইবিলাক কথা মানে ভাবিলে বহুত মানে একদম সেইবিলাক ঘটনাবিলাক একদম মানে কি ক'বলৈ গ'লে যিটো একদম হিংসনীয় ঘটনা আৰু মানে একদম মানে যিটো পাপ সেই পাপৰো যিটো টো একদম অসীম মে যিটো তোমাৰ ওপৰৰ যিটো পৰিসিমা সেই পৰিসিমাটো চেৰাই গৈছে আৰু সেই সময়ত তাকেই তোমাৰ ভাবি কিনে অলপ দুখো লাগিল তাকে ভাবিলোঁ আগৰ মানুহবিলাকৰ চিন্তাধাৰাটো কিয় বা এনেকুৱা আছিল তেওঁলোকে বা কিয় এনেকে ভাবিছিল যে অ মতাটো মৰিলে তোমাৰ স অ মানে তিৰুতাটো তোমাৰ জুইত জাপ দিব লাগে বা তেওঁৰ শীতত জাপ দিব লাগে। তাকে তোমাৰ ভাবি কিনে মই অ মানে কিবা এটা ভাবি আছিলো সেই তাকে লৈ আৰু। মানে আমিটোতো দৰকাৰ নহয় ন আৰু আৰু বৰ্তমান সময়ত যি কিছুমান যে প্ৰথা আছে সেই প্ৰথা প্ৰথাবিলাক যে চলি আছে ত সেইবিলাকতো দৰকাৰ নহয় তোমাৰ অ আমি মানি চলাতো আৰু অ কিছুমান অদৰকাৰী যিবিলাক প্ৰথা সেইবিলাকতো আমি মানি চলা দৰকাৰ নহয় ন। কাৰণ সেইবিলাকৰ কোনো কামেই নাই। আৰু যিবিলাকৰ কাম আছে সেইিলাকতো মানুহে মানহে চলিবই দিয়াচোন মানে ধৰি লোৱা বিজ্ঞানিকভাৱে কিছুমান অ প্ৰথাৰ মানে কাম থাকেতটো বা কিছুমান প্ৰথাৰ মানে প্ৰচলনটো ভাল আৰু বৈজ্ঞানিক ভাৱেও তোমাৰ এইটো প্ৰমাণিত হয় আৰু। কিন্তু যিবিলাক কাম কামৰ নহয় মানে সেইবিলাক আমি কিয় আৰু মানিছিলোঁ যিবিলাক কুসংস্কাৰে আমাৰ সমাজৰ ক্ষতি কৰে। এইবিলাক আমি মানি চলিব লগা দৰকাৰ কি কোৱাচোন তুমি? শুনিছানে?
শুনিছোঁ শুনিছোঁ হা মানে চোৱা এতিয়া কুসংস্কাৰ বা তুমি যিবিলাক ক'লা ন অন্ধবিশ্বাস টো মানে অতীতৰ পৰা চলি আহিছে আৰু কিছুমান অন্ধবিশ্বাসটো এতিয়াও চলি আছে। আৰু সমাজত তুমি সেইবোৰ অন্ধবিশ্বাস দেখাই পাবা। মানে এতিয়া অন্ধবিশ্বাস বুলি ক'লে তোমাৰ এইটো এটা অন্ধবিশ্বাস দেখা পাবা তুমি। এদ ৰাস্তাৰে ধৰা আমি যাই আছো গাড়ীত যাই আছো তেতিয়া হ'লে যদি আগেৰে মেকুৰী পাৰ হৈ যায় তেতিয়াহলে গাড়ীখনৰ কিবা বেয়া হ'ব বুলি তোমাৰ ধৰা কোৱা হয় ন। ত সেইটো মই বুজি নাপাও ধৰা সেইটো আৰু কেনেকুৱা ধৰণৰ কথা এতিয়া মেকুৰী এটা জীৱ ত জীৱ পাৰ হৈ গ'লে তোমাৰ সেইটোৰ লগত তোমাৰ গাড়ীখনৰ কি সম্পৰ্ক আছে? এতিয়া কলা মেকুৰী এটা পাৰ হৈ গলে সেনেকুৱা ধৰণৰ কথাবোৰ কয় কিন্তু বগা মেকুৰী এটা যদি তোমাৰ পাৰ হৈ যায় তেনেহলে সেনেকুৱা ধৰণৰ কথা কোৱা নাযায় কিন্তু মই সেইটো লক্ষ্য কৰিছো কিন্তু মানে সেইটো সেইবোৰে মানে এই যিবিলাক সৰু সৰু আমাৰ যিবিলাক অন্ধবিশ্বাস আছে ন এই এইটোতো বহুত সাধাৰণ এটা অন্ধবিশ্বাস দিয়াচোন বাক কি বহুত এনেকুৱা অন্ধবিশ্বাস আছে ধৰা কি কয় এ মই এতিয়া শুনামতে আৰু এটা কই নহয় এতিয়া গছৰ তলত যদি তুমি ৰাতি গছৰ তলত পা বহা তেনেহলে তোমাক ভুটে ধৰিব বা তুমি তোমাৰ মৃত্যু হব আৰু আৰু এইটো মিছা কথা নহয় যে গছৰ তলত ডাঙৰ গছৰ তলত যদি তুমি ৰাতি বহাষাৰ মৃত্যু হব কিন্তু ইয়াত তোমাৰ একো সেনেকুৱা ধৰণৰ ঘটনা বা সেনেকুৱা ধৰণৰ কাহিনী নাথাকে ইয়াৰ বিপৰীতে ইয়াত মানে অলপমান তোমাৰ যিটো আমাৰ বিজ্ঞান বিজ্ঞান যোনে জানে সি গম পায় ধৰা এ তুমিও জানা চাগে এতিয়া আমাৰ যিবিলাক গছ থাকে ডাঙৰ ডাঙৰ গছ সিহঁতে গছেতো আমি সাধাৰণতে জানো যে গছে অক্সিজেন দিয়ে কিন্তু ৰাতিৰ সময়ত আৰু গছে কাৰ্বন ডাই অক্সাইডো ওলায় ন ত' এতিয়া তুমি যদি গছৰ তলত আছা তুমিতো অক্সিজেনৰ পৰিমমানটো নোহোৱা হৈ যাব ফলত তোমাৰ কি হ'ব শৰীৰত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো বৃদ্ধি হ'ব। তাৰ ফলত মানুহৰ মৃত্যু হয়। কিন্তু মানুহে ভাবে ধৰা ভুট প্ৰেট ধৰিছে বা মানুহে ভাবে যে ভুটপ্ৰেটৰ কিবা মায়াজ জালৰ কাৰণে মানুহৰ মৃত্যু হৈছে সেইডাল গছৰ তলত সেনেকুৱা ধৰণৰ। ত এইবিলাক অন্ধবিশ্বাস যিবিলাক বা তুমি কুসংস্কাৰৰ কথা কলা সতীদাহ প্ৰথা এইটোতো মানে সৰুৰে পৰা আমি কিতাপত পঢ়ি আহিছো। সেইটো মানে বৰ্তমান সময়ততো বাৰু প্ৰযোজ্য নহয় দিয়াচোন বৰ্তমান সময়ত ক্ষেত্ৰত। কাৰণ বৰ্তমানো সকলো শিক্ষিতো দিয়াচোন আৰু বৰ্তমান সকলোৱে জানে ইয়াৰ বিষয়ে ত মানুহবোৰো অৱগত কি কৰিব কি নকৰিব। কিন্তু এই যিবিলাক আগৰ পৰা চলি অহা নিয়ম, হয়তো মই ভাবোঁ কিছুমান এনেকুৱা নিয়ম আছে সমাজত যিবিলাক আগৰ পৰা চলি অহা সেই নিয়মবোৰ আমি সলনি কৰিব লাগে। এতিয়া কুসংস্কাৰ অন্ধবিশ্বাস নহয় সেইটো সেইটো ক্ষেত্ৰত ক অ কুসংস্কাৰ বা অন্ধবিশ্বাসৰ কথা মই কোৱা নাই বাৰু কিছুমান নিয়ম চলি আহিছে। এতিয়া তুমি এক ধৰিলোৱা আৰু এই যিটো আমাৰ ব্ৰাহ্মণ জাতি আৰু সেই ব্ৰাহ্মণসকলক তোমাৰ উচ্চ পদত এতিয়াও ৰখা হয় ন। কিন্তু তুমি এতিয়া সেই উচ্চ পদত থাকিব নে নাথাকা সেইটো তোমাৰ কামেহে মোৰ হিচাপত তোমাৰ যিটো কৰ্ম সেই কৰ্মটোহে নিৰ্ধাৰণ কৰে। ত' সেনেকুৱা ধৰণৰ যিবিলাক প্ৰথা সেইবোৰ যেতিয়া সমাজত মানে নোহোৱা হৈ থাকিব ন, সেই প্ৰথাবোৰৰ লগতে যিবিলাক আমাৰ অন্ধবিশ্বাস আছে বা যিবিলাক কুসংস্কাৰ মানুহৰ লগত লাগি আহিছে সেইবোৰ মানে লাহে লাহে নোহোৱা হৈ থাকিব আৰু মোৰ হিচাপত ক'বলৈ গ'লে। মানে বহুত সমস্যা আছে দিয়া মানে এনেকুৱা নহয় যে এটা দুটা সমস্যাৰ মাজতে আমি চলি আছো বা এটা দুটা সমস্যাৰ মাজতে আমি আহ থাকিব লগা হয়। এতিয়া আহ তোমাৰ আৰু এটা মই কথা ভাবো আৰু কেতিয়াবা। এতিয়া ধৰা এই যিটো ছোৱালী বা মাইকী মানুহৰ যিটো তোমাৰ ধৰা মানে মাহ-মাহেকীয়া যিটো হয় আৰু এ-এক মাহত কিন্তু সেইটো সময়ত কি কৰে মানুহে মানুহে কয় যে মন্দিৰত যাব নালাগে পূজা অৰ্চনা কৰিব নালাগে বা মানুহক চুব নালাগে সেনেকুৱা ধৰণৰ নিয়ম তুমি গাঁৱত দেখা পাবাই। কিন্তু তাৰ বিপৰীতে যদি তুমি কোৱা এই দুদিনমান আগতে ধৰ কাম আমাৰ যিটো কামাখ্যা মন্দিৰ মা কামাখ্যা মন্দিৰ তাতে তোমাৰ সেই যিটো বস্তু মানুহে কয় যে চুব নালাগে বা পূজা অৰ্চনা কৰিব নালাগে, তাৰে পূজা অৰ্চনা দুদিনমান আগত হৈ গ'ল। ত' সেইটো কি সেইটো কেনেকুৱা ধৰণৰ এখন সমাজ ভবা। মানুহে পূজা অৰ্চনাও কৰে সেই বস্তুটোৰ কিন্তু যাৰ হয় সেইজনক মানুহে চুবও দিব নালাগে সেনেকুৱা ধৰণৰ ঘটনা আৰু। তাৰ মানে এইবিলাক যিবিলাক চলি আছে ন সমাজত সমাজৰ মানে যিবিলাক নতুন নতুন প্ৰজন্ম তেওঁলোকে জানে এই বিষয়ে। কাৰো সেইবিলাক তেওঁ বৰ্তমান সময়তো এইবিলাক নামানেও বহুত ল'ৰা ছোৱালীয়ে এতিয়া ময়ো এইবিলাকত বিশ্বাস নকৰো দিয়াচোন। আৰু ধৰা আমাৰ যিবিলাক থাকে আৰু মোৰ যিবিলাক লগৰ ভাইটি আছে আৰু। গাঁৱৰ কথা কোৱা নাই, গাঁৱত এইবিলাক এতিয়াও প্ৰচলিত মই জানো গাঁৱৰ কথা কব জানে এতিয়া আমাৰ ধৰা গুৱাহাটীত যিবিলাক মোৰ আছে লগৰ সমহে সিহঁতেও নামানে। কাৰণ এইবিলাকৰ একোতো মতলব নাই ন, তুমি মানুহ এটাক ক'লে বা মানুহ এটা যিবিলাক বস্তু শুনি আহিছা সেইমতে চলি থাকিলে নহব এতিয়া তুমি যদি জানা তাৰপিছত আৰৰ সকলোবোৰ কাহিনী জানা বা তুমি ধৰা কিয় হৈ আছে বস্তুবোৰ, কিয় চলি আছে সেইবোৰ জনাৰ পিছতো তুমি যদি মূৰ্খামিৰ দৰে কাম বোৰ কৰা, তেনেহলে তোমাৰ পঢ়া শুনা কৰা নক নকৰা সমানেই হয় ন, কথাবোৰ ক'বলে গ'লে।
একদম একদম ঠিক কথা কৈছা দিয়া, একদম সঁচা কথা কৈছা মানে যিটো আমাৰ সমাজত অ চলি আহি আছে ন, মানে ধৰি লোৱা যিটো আমাৰ কুসংস্কাৰ বা ধৰি লোৱা যিটো আমাৰ অ', এইবিলাক আমাৰ প্ৰথা আৰু সেই প্ৰথাবিলাক তোমাৰ এই কিমান নু বিলাক প্ৰথা চলি থাকিব বা কিমান আমাৰ যিবিলাক প্ৰথা আছে প্ৰথাৰ যিটো আমাৰ কুসুস্কাৰ তুমি ক'লাই ন আগেৰে মেকুৰী পাৰ হলে তোমাৰ গাড়ী চলাব নাপায়, বা তোমাৰ গছৰ তলত ভূতে ধৰে বা তোমাৰ গছৰ তলত অ অ ৰাক্ষসে ধৰে এইবিলাক আৰু যেতিয়া কথাবিলাক শুনি থাকিব ন এইবিলাক কথা
আৰু মানে এইবিলাক মানে যিমানে তুমি বাঢ়ি থাকিব বা এইবাৰ কুসংস্কাৰ যিমানে তোমাৰ হৈ থাকিব তোমাৰ সিমানে তোমাৰ অ দৈনন্দিন জীৱনত আমাৰ প্ৰভাৱ পৰিব বা সমাজতে প্ৰভাৱ পৰিব। আৰু মই তোমাৰ আৰু এটা মই তোমাৰ কি বুলি কয় এইযোন তোমাৰ অন্ধবিশ্বাস বা কুসংস্কাৰৰটো কৈ আছো আৰু এটা এই যিটো মানুহে মানে ভাবে আৰু এই যিটো আমাৰ আমাৰ আছে নহয় এটা জাতিৰ যিটো আমাৰ সমস্যা আছে এটা ত' মানুহে ভাবে যে যিটো নিম্ন জাতি সেই নিম্ন জাতিৰ মানুহ বিলাকৰ হাতেৰে খালে আগ আগতে ভাবিছিল আৰু এতিয়াও মানে বহুতে ভাবেই দিয়া, এতিয়াও মানে এইটো তলে তলে চলি আছেই দিয়া। ত মানে
অ', ধৰি লোৱা এই যিটো মানুহ আছে, এই মানুহ বিলাকে ধৰি লোৱা এই যিটো নিম্ন মানুহ জা জাতিৰ পৰা হাতেৰে বস্তু নাখায় তেওঁলোকৰ হাতেৰে একো নাখায় তেওঁলোকৰ মানে অ', যিবিলাক আৰু আছে আৰু তেওঁলোক চুলে আৰু বস্তু বিলাক চোৱা হৈ যায়। বা তেওঁলোকে মানে লাৰিলে বস্তুবিলাক মানে পাপি হৈ যায় সেইটো যিটো ভাৱ আৰু সেই ভাৱনাটো মানে আগতে যিটো আছিল আগতে বহুত আছিল দিয়া সেইটো ক্ষেত্ৰত, এতিয়া বাৰু অলপ চলপ কমিছে কিন্তু ইমানো মানে তলে তলে আছে কিন্তু ইমান মানে মানুহক দেখাবলৈ আৰু নাই কিন্তু বহুত জাতি ক্ষেত্ৰতো এটোও আছে দিয়া মানে জা জাতি যিটো আৰু জাতিৰ লগ জাতিক লৈ কাজিয়া কৰা জাতিক লৈ থক মানে তোৰ মানে কাজিয়া সৃষ্টি কৰা সেইটো এইটোও আছে। আৰু তোমাৰ কি বুলি কয় এই এইটো যে আছে আৰু তুমি চাগে উল্লেখ কৰিছা চাগে এই যিটো মানুহৰ যে এই যিটো হয় নহয়, এই কি বুলি কয় এইটো ছোৱালী বিলাকৰ যে ঋতু হয় নই। এই ঋতু সময়ত যিটো তোমাৰ তেওঁলোকক ব্যৱহাৰ কৰা হয় মানে ব্যৱহাৰ কৰা নহয় বাৰু। কিন্তু তেওঁলোকক যিটো মানে এ চাইড কৰি দিয়া হয়, মানে তুমা চাইড কৰি দিয়া আৰু মানে তেওঁলোকক মানে একো চুব নিদিয়ে বা সেইটো বাৰু এটা মোৰ মতে মই মই ভাবো আৰু সেইটো মোৰ মতে ভাল আৰু কাৰণ চোৱা এজন ছোৱালী বা এজন আ তিৰোতাই আৰু মানে সেইটো ভাল নহয় যে তুমি একো চুব নোৱাৰিবা সেইটো সেইটো কথা কোৱা নাই, মই মানে এইটো কথা কৈছো আৰু এজন ছোৱালী বা এজন মহিলা মানুহে আৰু তোমাৰ বহুত দিনটোত কিমান কাম আছে বা দিনটোত কিমানখিনি কাম কৰে আৰু সেই সময়ত তেওঁলোকৰ জানাই কিমান মানে কষ্ট হয় আৰু। কিমান মানে পেটৰ বিষৰ লগতে তেওঁলোকৰ মানে শৰীৰটো যিটো আহ মানে যিটো পূৰ্বৰে যিটো ভাৰসাম্য ভাৰসাম্যটো নাথাকে নহয় ত সেই সময়ত তেওঁলোকক মানে একো চুবলৈ নিদিয়া বা মানে একো কৰিবলৈ নিদিয়া তো সেইটো মতে ভাল আৰু কাৰণ তেওঁলোকৰ যিমানে কষ্টটো কম হ'ব। দিয়া সিমানে তেওঁলোকৰ কাৰণে ভাল। বাকী সেইটো যে তেওঁলোকক চুলে আমি চুৱা হৈ যাম। বা বাকী তেওঁ তেওঁলোকে যে কিবা লাৰিলে বাচন বৰ্তন লাৰিলে বা তেওঁলোকৰ ভাত তাত মানে কিবা বনালে সেইবিলাক মানে কিবা হৈ যাব। সেইটো কিন্তু মানিব লগা কথা নহয় কিন্তু সেইটো মইও নামানো বা সেইটো মই ইমান মানে বিশ্বাস নকৰো খালি- খালী এটা যিহেতু আমি মানে আৰু তোমাৰ মানা নামানা নাজানো খালী- কিন্তু এই যিটো অ মানে। বাকী মই নাজানো কিন্তু সেইটো মই আৰু ভাবো আৰু এই যিটো মন্দিৰত চাকি থাকি দিয়া। সেইটো আৰু মত দিব নালাগে আৰু মোৰ মতে আৰু বাকী সব সকলৰে যিটো মতামত সেইটো বেলেগ বুলি ভ'ব পাৰে মোৰ মতে এইটো আৰু বাকী খিনি চব মানে একো নাই আৰু বাকী চুলেনো কি হ'ল আৰু বেলেগ এজন মানুহক চুলাই দিয়া কি হ'ল সেইজন মানুহটো আকৌ মানে চুৱা হোৱা নাই না এজন মানুহৰ যিটো এটা মানে যিটো এটা আৰু হ'ব লগাটো মাহেকীয়া সেইটো মাহেকীয়া হয় তাতে কি হল তাতে এনেকুৱা ধৰণৰ- আৰু যিহেতু তোমাৰ অম্বুবাচী মেলা বা তোমাৰ আমাৰ যিটো কামাখ্যা, মন্দিৰত সেই সেইহৰ কাৰণে মানুহে যায়। ন তাতেটো একো চূৱা নাথাকে তাতেতো মানুহে পবিত্ৰ, হ'বলৈ যায়। আৰু সেইটো আৰু তেনেকুৱা কথা। সেইটোয়ে আৰু মানে তেওঁলোকক ৰেষ্ট দিব লাগে কিন্তু ৰেষ্ট বা তেওঁলোকক আৰাম দিব লাগে। এইটো কথা সেই নহয় যে তেওঁলোকক মানে এনেকুৱা কৰিব লাগে যে তেওঁলোকে কিবা চুলে আৰু একদম ডাঙৰ কথা হৈ গ'ল সেনেকুৱা কৰিব নালাগে আৰু মই আৰু সেইটো ভাবোঁ। আৰু বাকী তোমাৰ এইবিলাকতো চ চলি থাকে বা কিছুমান প্ৰথাটো এতিয়াও চলি আছে তোমাৰ গাঁওৰ পৰিৱেশে। আৰু যি আমাৰ প্ৰথাবিলাক থাকে ন কিছুমানে যে কিছুমান একদম বেয়া প্ৰথা আৰু আৰু ধৰি লোৱা কিছুমানে এইয়াত আৰু মই এটা কাহিনী পঢ়িছিলোঁ আৰু য'ত তোমাৰ কিবা এটা লত ফিজিকেলি আৰু এনেতোল অমাৰ তোমাৰ যিবিলাক পুৰস্কাৰ বা লটৰী আছে সৌভাগ্য তোমাৰ জিকা হয়। সেইিলাক জিকিলে তোমাৰ কি হয় মানে পুৰস্কাৰ পায় কিন্তু সেনেকোৱা এটা কাহিন পঢ়িছিলো যত তোমাৰ সেইটো মানে যি লটৰি্ যিকিলে তোমাৰ মৃত্যু বৰণ কৰা হয় ত সেনেকুৱা সময়ত- সেইটো মই দেখিছো আৰু ত' সেইবিলাক বস্তু যেতিয়া দেখিম সেইবিলাক বস্তু দেখিলে আৰু বেয়া লাগে দিয়াচোন। বাকী তোমাৰ হব দিয়া নহ'লে আজিলৈকে থৈছো আৰু
হব দিয়া হ'ব দিয়া